হেল্ল'।
অ' শুনিছানে?
অ' শুনিছো শুনিছো কোৱা। মই এনেই আছো। তুমি?
অ' ময়ো এনেই আছো।
অ' ভ চা-তা খালা? চাহ-তাহ খালা?
অ' অ' খালো দিয়া। তুমি?
অ' মইয়ো খালো। উম পাতো মানে আজি, অ আজি দিনটোত কি কি খালা? আজি কি কি খালা?
আজি ভাত খালো, ভাতে খালো।
ভাত খালা? অ' নাই বাহিৰত গ'লেহে ফাষ্ট ফুড এইবোৰ খোৱা যায় ন?
অ' বাহিৰত গ'লেতো ফাষ্টফুড দবাই কেনে খাওঁ। কিন্তু এতিয়া ঘৰতে আছো ন! যিহেতু ফাষ্টফুড খাব নোৱাৰি। অ'। তুমি কিহেৰে খালা?
মই আজি খালো ৰ'বা ভাত, দালি, এনেকে চব জি, ভাজি সেনেকে খালো। অ'। তাকে, আৰু ক'ৰবাত ফুৰিব-চুৰিব গৈছা নে নাই?
ফুৰি ব সেনেকেতো যোৱা নাই ক'তো, মই কম্পিউটাৰ ক্লাছৰ পৰা ঘৰ, ঘৰৰ পৰা কম্পিউটাৰ ক্লাছ
অ' আৰু ইমানো গৰম দিছেও ন?
অ' বহুত গৰম দিছে।
তাকেতো বহুত গৰম। মানে ঘৰৰ ভিতৰতো থাকিব নোৱাৰি।
বা এবাৰ এচিৰ ভিতৰত সোমোৱাৰ পিছত তাৰ পৰা ওলাব ইচ্ছা নাযায়, আৰু এবাৰ বাহিৰত ওলোৱা পিছত সমাবো ইচ্ছা নাযায়।
অ' ঠিক কৈছ।
অ কাৰণ বাহিৰৰ হেৰি কি বাহিৰত ওলাৰ লগে লগে, হে?
গৰমত বেছি কি খাই ভাল পোৱা তুমি?
আইচ ক্ৰীম, আইচক্ৰীম দিলে একো নালাগে গৰমৰ দিনত।
তু খাই পাইছা
অ অ পাইছো ককো কলা। মাউণ্ট মাউটেণ্ডিউটো খাই পোৱা নাই দেই
অ মই খাও মইতো আজিকালি কেমপাহে খাওঁ ৰবা
অ অ সেইটো আকৌ ফেমাচ হৈছে কেম্পাচ
অ অ কেম্পছ দে অ অমল কল সেইটো খাই ভাল লাগে গৰম দিনত
অ সেইটো ম- সেইটো মইয়ও খাও আৰু হেৰি কলটো তিটো খাইিছা কিনিব পাৰি যে পঞ্চাশ টকা
কল্ড কফি মই খাই পোৱা নাই ৰবা
খাইবলৈ এ বহুত টেষ্টি লাগে- পঞ্চাশ টকা অ তুমি এই য হেৰি মানে কি জত তো পাই যাবা হলে সুধিলে হ'ল খালি কল্ড কফিটো পাই নে অ- তাতে ফ্ৰিজ এটাত দুখোন দেহাকে থৈ দিব।
হয় নেকি? উ-
খাই চাব চোন টেষ্টি লাগে অ অ।
তাকে
তুমি হে গৰমৰ দিনত আইচ ক্ৰীম কিমান খোৱা?
অ মোক আইচক্ৰীম যিমান দিয়া ম আৰু সিমান খাওঁ।
মই মোৰ ঠাণ্ডাৰ দিনতো আইচ ক্ৰীম খোৱাৰ ৰেকৰ্ড আছে।
ন মই ঠাণ্ডা দিনত আইচ ক্ৰীম খাইছো, তাৰপিছট আকৌ জ্বৰ তৰ হৈয়ও যায়।
মোৰ মই আকৌ জ্বৰ হলে আকৌ আইচক্ৰীম খাওঁ মই তেতিয়া মোৰ জ্বৰটো ভাল হৈ যায় মানে মানে বেয়া খালে বেয়াই ভাল কৰি দিয়ে। এতিয়া আইচক্ৰীম আইচ আইচক্ৰীম খাই যদি জ্বৰ হৈছে, আইচ ক্ৰীম খায় ভাল হ'ব মোৰ সেনেকোৱা আকৌ মোৰ
উ এই আৰু মানে গৰম দিনত মানে আইচ ক্ৰীম ঠাণ্ডাত ঠাণ্ডা বস্তু বোৰ খাই ভাল লাগে ন? আইচ ক্ৰীম জুচ সেনেকে এইবোৰ খাই ভাল লাগে ঠাণ্ডা বৰফৰ পানী সেইবোৰে খোৱা যায় আৰু গৰম দিনত
থাকিলে বৰফ চবাই থাকো মই
অ মইয়ো চোবাও জানা কি মজা লাগে ন? খাই একদম চকলেটৰ নিচিনা চোবাই- অহ হ সেইটো ঠান্দা পৰি যায়
মই একদম গাটো শীতল পৰি যায় আৰু কি কবা মায়ে কয় কি বেমাৰ হবয় মই মই বি লাইক নাই বেমাৰ হৈ হওক এই গৰমত কোনে থাকে
তাকে, তাকে,।
অ- অ-।
খাইছা আৰু হয় নাই উম! আৰু বাকী কম্পিউটাৰ ক্লাছটো গৈয়ে আছা চাগে তুমি?
অ, কম্পিউটাৰ এতিয়া মই এক্সেল পাইছোঁ, ৰিচেন্টলি
কি কৈছা?
এক্সেল, এক্সেল, এক্সেল, পাইছোঁ মানে কম্পউটাৰ ক্লাছত।
আচ্ছা এম এছ ৱৰ্ড খতম হল।
হলনে,।
অ আমাৰ এম এছ ৱৰ্ড কৰাই আছে এতিয়াও মানে কি কয় পিকচাৰ্ এইবোৰ যে
অহ।
পিকচাৰ বোৰ আনা সেইবোৰ কৰি আছে আৰু মানে লগো বনোৱা সেইবোৰ শিকাই আছে।
লগ বনাত লগ লগ বনোৱাতো দে এম এছ। ৱৰ্ডত নহয়
এম এছ উৱ চৰ্্ডতে ছোন আমাক শিকাই আছে বনোৱাটো।
অ কোনটো লগৰ কৈছে গম পাইছোঁ সেইটোৰ লগৰ মোৰো হৈছে।
হৈছে।
তো তোমালোকৰ কম্পিউটাৰত ফটো শ্বপ আছে নে।
অ, অ, ফটো শ্বপ আছে আছে।
মই ভাবিছোঁ মই ফটো শ্বপ আৰু ভিডিঅ' এডিটিঙৰ এক্সট্ৰা এটাকে আৰু ক্লাছ ল'ম।
হয় নেকি?
কাৰণ হেৰি আজিকালি ভিডিঅ' এডিটিঙৰ ডিমাণ্ডবোৰ বাঢ়ি যায় আছে ন।
অ, অ, অহ। আচ্ছা তুমি এনেই। এতিয়া তোমালোকৰ ক্লাছত কি শিকাই আছে কম্পিউটাৰৰ কি কি হল মানে এতিয়ালৈকে।
আমাৰ হেৰি কি বুলি কয় মোৰতো এক্সেলৰ দুইদিন গলোৱে মই। যোৱাকালি এদিন আৰু আজি এদিন, দুদিন হ'ল এক্সেলৰ। আহ--সেই দেছ। এক্স অ, অ ফৰ্ মূলা চৰ্ট। বাক শিকাই আৰু কেনেকে হেৰি ৰাউণ্ড কৰিব লাগে কেনেকে চামিফ কৰিব। দিব লাগে, কাউণ্টিফ কৰিব লাগে, একাউন্ট দিব লাগে সেইবিলাক শিকাই আছে।
অ, অ, তাৰপিছত আহ কি কয় এম এছ ৱৰ্ড খতম হোৱাৰ পিছত এইটো শিকাইছে ন এক্সেলৰ।
অ তোমাকো এম এছ ৱৰ্ড খতম হ'লে এক্সেল শিকাব
আহ এক্সেল দিয়া তাৰ পিছত কি কৰাব বা?
এক্সেল পিছত চাগে স ফটোশ্বপ বা ডিজাইনিং শিকাব যোনবিলাক। মানে নেটৰ কাম থাকে।
চাগে আমাক হেৰি তেলি টেলি শিকাব পাৰে ন?
অ- অ- টেলিটো আগত নে পিছত নাজানো কিন্তু একাউণ্টিঙো শিকাব। এতিয়া বহুত কিবা কিবি আছে
অ বহুত কিবা কিবি আছে তাকে, এতিয়া আমাৰ বহুত। তো আগতে দেইলি আছে ক্লাছ এতিয়াতো মোক তিন দিন, তিন দিনকে, আহিব কৈছে আৰু ক্লাছত। তুমি তোক চাগে দেলি যোৱা ন আহ তিনদিন তিনদিন মোৰো তিনদিন তিনদিন এতিয়া কমাই দিলে মানে এনেকুৱাই মানে। কম্পিউটাৰ ক্লাটো তিনদিন তিনদিনে থাকে সপ্তাহত।
অ'! মোৰ আকৌ ডেইলি মোৰ সজনা বেলেগ অ মোৰ জন অ সেইটোৱে মোৰ জনা হেৰি কি বুলি কয় শনিবাৰটো বন্ধ নাই বেলেগক ছেকেণ্ড চছেটাৰ্ডে সে ফ্ৰৰ্থ চাটাৰ কিবা এনেকুৱা বন্ধ দিয়ে মোৰ সেইটোও বন্ধ নাই৷
অ তোমালোকৰ মানে কৰ্চটো তেতিয়া মানে জল্দি খতম হৈ যাব আৰু মানে৷ এ তোমালোক আম আমাৰ সেইকাৰণে হোৱা নাই ৰবা আমাৰ তিনদিন কৰাই আছে ন৷
অ
দুই তিনদিন তোমালোকৰ যইন্ধিগ খতম হয় যাব বছ
অহ আমম পাপা আকৌ কৈছে কি অ-অ পৰীক্ষা ল'ব পৰীক্ষাত কি কৰেনো মোক চেম্পল
তাকেতো মইও নাজানো৷ তাকেতো আমাক চাগে প্ৰেক্টিকেল কৰিব দিব পাৰে নোচোৱাকে তাৰপিছত আমাক কুৱেচন আঞ্চাৰ লিখিব দিব পাৰে থিয়ৰি হ'ব৷ এশ মাৰ্কৰ আকৌ, অ! এশ মাৰ্কৰ আমাৰ একজাম হ'ব!
ইয়াতে বোলে এশ পঞ্চাশৰ হয়৷ আকৌ এ মই-মই য'ত কৰি আছো তাতে এশ পঞ্চাশ
তেহেৰা আ এতিয়া আমাৰ তোত বা কিমান মাৰ্ক লয় সেইটো নাজানো কিন্তু শুনিছো এশ মাৰ্কৰ হয় এক্জাম কম ভিতত
অ
আৰু প্ৰেক্টিকেলত চাগে থাকিব পঞ্চাশ মান?
অ
অ সেইটো চাগে এশ পঞ্চাশ হয় অ সেইটোৱে হয় চাগে এশ পঞ্চাশ পেক্তিকেলৰ তোমাৰ ফ্ৰীফ- থাকিব আৰু ট্ৰীয়ৰিত আ হান্ড্ৰড৷
মই ভাবিছোঁ এইটো ইটো কৰ্চটো মই যোনটো কৰ্চ কৰি আছোঁ তাৰে পিছত আৰু কৰ্চ কৰোঁ নেকি দুটামান ভাবি আছোঁ ৰ'বা৷
অ তাকে ন আৰু চাগে কিবা কম্পিউটাৰত ডিপ্ল'মাও আছে ন?
অ ডিপ্ল'মা আছে সেইখন ডিপ্ল'মা পালে আৰু চাকৰি পোৱাত সহজ হয়৷
অ তাকে ডিপ্ল'মাটো কৰাম বুলি কৈছে এইটো কমপ্লিট কৰাৰ পিছত তুমি কৰিবা নেকি?
মই আমাৰ একেলগে কৰাই দিব।
অ মই তোমাৰ সেইটো চি চি ন?
অ-অ-অ-অ
অ তাতে চাগে পাপাই মোক ডিপ্ল'মাটো দিব পাৰে তাতে৷
হয় নেকি তোমাৰ কৰ্চটোৰ নাম কি এনে?
কি কয় এইটো মুখতে নাহে কি আছিলে কিবা
দিছিএ-দিছিএ নেকি?
অ-অ-অ দিছিয়ে
মও সেইটোৱে ক'ৰ্চ কৰিছে। সেইটো ডিপ্ল'মাই হয়।
ডিপ্ল'মা নেকি তো?
ঔ
হয় নেকি? ত আৰু ডিপ্ল'মা কৰিব নালাগে?
টোৱে ডিপ্ল'মা হয়।
অ ত সেইফালেদি ঠিকে আছে। মই ইমান নাজানো ন, কৰ্চবোৰ বেলেগ বেলেগ থাকে কম
অ, এতিয়া তোমাৰ কৰ্চ বহুত বহুত আছে। এতিয়া ডি চি আই পিছত এ ডি চি এটা আছে। এ ডি চি ৰ পিছত পি জি ডি চি এটা আছে।
কি কৈছা।
মানে কি ডি চি ৰ পিছত তোমাৰ এ ডি চি এটা আছে।
অহ অ।
সেইটো এডভান্স ডিপ্ল'মা। ‌
আচ্ছা আচ্ছা।
এ ডি চি ৰ পিছত পি জি ডি চি আছে সেইটো প'ষ্ট গ্ৰেজুৱেট ডিপ্ল'মা।
অ অ সেনেকা কথা ঠিকে আছে। হয় মানে সেইবোৰ মানে কম্পিউটাৰটো পাৰিলে মানে তুমি চাকৰি পোৱা ইজি আৰু।
অ মই মই ভাবিছোঁ শিকোৱেই নেকি। কি।
মোক চোপি সেইটো ভাল লাগা নাই
অ শিকিলেতো ভালে এতিয়াবা পেৰেন্টচ কি কয়।
অ পেৰেঞ্চ চক সুবিধা আৰু তাকে।
আজি কাৰনে হ'ব।
অ অ অ অ ঠিক আছে দিয়া।
অ অ ঠিক আছে ঠিক।
অ দিয়া।